শুনি আছা নে?
অঁ নমস্কাৰ নমস্কাৰ।
উম' মানে তোমাৰ কি কৈ আছিলো জানেনে? তোমাৰ মানে আজিকালি মানে তোমাৰ সকলো বচ- টোৱে এতিয়া মানে আগতকৈ বহুত দাম বাঢ়ি গৈছে ন। আৰু মানে চবতকে অসমত- অঁ চবতকে সমস্যা বেছি কোনখিনি মানুহ জানানে নাই? যিখিনি তোমাৰ মধ্যবিত্ত- ত শ্ৰেণীটো মানে লোক আছে সেইখিনি মানুহৰ মানে- বহুত- বহুত ডাঙৰ সমস্যা। মানে যিবিলাকতো মানে তোমাৰ ডাঙৰ ডাঙৰ মানুহ আছে ধনী মানুহখিনি আছে- তো তেওঁলোকৰতো মানে একো সমস্যাই নাই দিয়াচোন, যিমান দাম হলেও, কিবা হলেও। কিন্তু আৰু তোমাৰ যিবিলাক মানে এইবোৰ- এ' যি-যিটো তোমাৰ অলপ মানে নিম্ন শ্ৰেণী ন, দৰিদ- দ সীমা ৰেখাৰ তলৰ মানুহ- ত' সেইখিনি মানুহৰ কাৰণে ইমান এটা মানে সমস্যা নহয়। কাৰণ সিহঁতবোৰেতো মানে- সিহঁতবোৰৰ এশ নপৰে। সিহঁত বোৰতো মানে বহুত খিনি বস্তু ধৰা বিনামূলীয়া- কৈ পায়ে যায় দিয়াচোন আজিকালি ভাণ্দাডাৰৰ পৰা। ভাণ্ডাৰৰ পৰা সুলভ মূল্যৰ দোকানৰ পৰা তোমাৰ তেল দিয়া কৰিছে, দালি দিয়া কৰিছে। নিমখ মানে যিখিনি অয যিখ- অ' গোটেইখিনি দিয়ে দিয়া। যিখিনি তোমাৰ সদায়- যিখিনি তোমাক লাগতিয়াল বস্তু ন, সেইখিনি মানে দিয়ে দিয়ে। ত' মানে সেইটো সেইখিনি মানুহৰ-
ত সেনেকে জুৰুলা কৰিছে মানে চৰকাৰখনে।
উম' মই পা- সেইটো সেইখিনিকৈ মানুহবিলাক মানুহবোৰৰ কিমান টেনশচন হয় ন। ঘৰ এখন চলোৱা কিমান মানে জটিল হৈ পৰিছে আজিকালি ন। আৰু আজিকালিতো নিবনুৱা সম আজিকালি কিমান নিবনুৱা সমস্যা হৈছে?
হয়, হয়।
ময় আজিকালি কিমান আৰু কিমান ভালদৰে পঢ়া শুনা নকৰি- ভালদৰে পঢ়া শুনা কৰি, ল'ৰা ছোৱালী বিলাকে ঘৰত বহি আছে জানানে। কিমান বেয়া লাগে, চাবা তুমি মানে কি হয়, তোমাৰ মানে দশটা পোষ্ট ওলাব ন। তাতে তোমাৰ এক লাখটা এক লাখটাই মানে তোমাৰ এই কৰিব মানে। এ মানে তোমাৰ মানে কি কয় এইটো এপ্লাই কৰিব।
অঁ, উম সেইটোৱেই।
উম, মানে কিমানজনী সেই মানে, মোৰ মতে মানে কি জানানে, এইটো মই ভাবো আৰু দেই এইটো মানে মোৰ ব্য ক্তিগত মতামত দিছো আৰু, তোমাক যে মানে এই যিবোৰ চৰকাৰে যে, এইবোৰ মানে বিনামূলীয়া কৈ কিবাকিবি দি আছে ইমানখিনি ব দি আছে ন, ত' সেইবোৰ দিয়াতকৈ মানে প্ৰত্যেক কৰ ঘৰত যিবোৰৰ মানে চৰকাৰী চাকৰি নাই। সৰু সুৰাকে হ'লেও মানে সেনেকুৱা এটা মানে তোমাৰ সংস্থাপন এটা দিব লা
হয় তুমি ঠিকে ধৰিছে পোৰ বিনামূলীয়া দিলে মানুহবোৰ মানে এলেহুৱা হয়, এইটো গম পোৱা না নাই তুমি?
এ সেই সেইটোৰ বাবে, সেইটোৰ বাবেই তোমাৰ মানে আ আজিকালি মানুহ বিলাকে কাম কৰিব নোৱাৰা হৈছে। আৰু আজিকালি চাবাচোন, শুৱালকুছি খনৰ কেনেকে কেনেকুৱা অৱস্থা হৈছে, আগতে কি শুৱালকুছি আছিলে ন, এতিয়া শুৱালকুছিৰ মানুহে ল'ৰা ছোৱালী বিলাকে কি কৰিছে, বেলেগৰ তলত কাম কৰিব গৈছে। আজি আমাৰ অঁ, শুৱালকুছিৰ তোমাৰ কিমান ডাঙৰ এ টা ব্যৱসায় বুলি ক'ব পাৰি ন, বিশ্ববিখ্যাত ব্যৱসায় হয় এইটো। কিন্তু সেই ব্যৱসায়টো হয়, সেই ব্যৱসায়টো গোটেই মানে ধ্বংস উঠি গৈছে, গম পাইছে। যিবোৰ বহিৰাগত মানুহ আছে, সেইবোৰ মানুহে মানে চব খাই পেলাইছে, বেনাৰসী পাটৰ কাপোৰ, বেনাৰসী কাপোৰ বিলাক, পাটৰ কাপোৰ বুলি।
এবাৰতো শুৱালকুছিত চাগে বেনাৰসী কাৰণে অঁ হাঁহাকাৰো হৈছিলে চাগে ন।
অঁ অঁ, বহুত ডাঙৰ, বহুত ডাঙৰ সেইটো মানে বহুত ডাঙৰ মানে হাল্লা হৈছিলে। মানে কিছুমান মানে, এনেকুৱা বদমাছ ধুৰন্দৰ আছে নহয়।
হয় হয় আমি মানে বাতৰিত বা দূৰদৰ্শনত চাইছিলো তেতিয়া গম পাইছিলো আৰু শুৱাল কুছিত আমি সৰু আছিলো তেতিয়া। তেতিয়া মানে আমাৰ দেউতাহঁতে কৈ থকা শুনিছিলো আৰু মানে কি হৈছিলে ক'বাচোন।
মানে তোমাৰ কি হৈছে তোমাৰ ব্যৱসায়ী আছে অলপ ডাঙৰ ডাঙৰ ব্যৱসায়ী আ ছে ন যিবোৰ মানে ধৰা অতি মানে পুৰণি দিনৰ পৰা তোমাৰ শালৰ ব্যৱসায় কৰি আহিছে, তাত মুগা কাপোৰৰ ব্যয়ৱসায় কৰি আহিছে, ত' মানে সেইসকল মানুহে মানে কি কৰিছে এটা মানে বাহিৰত গৈ তোমাৰ বেনাৰসী কাপোৰৰ মানে সিহঁতে বেনাৰসী কাপোৰটো মানে ৰাখি এ এইবোৰ মানে পাটৰ পুৱা পাটৰ কাপোৰ বুলি কই মানে মানুহৰ আগত মানে বিক্ৰী কৰে।
অ, কিন্তু মূল্যতটো কিন্তু তেওঁলোকে কিন্তু মূল্যটো পাটৰ কাপোৰৰে লয়। উম, কিন্তু কেনেকে কিমান মানুহক ৰামঠগন দি ছে চবৰেতটো কষ্টৰ পইচা ন, যি মানে তোমাৰ তুমি মানে সিমানে পইচা লোৱা কিন্তু মানে সিমানে পইচা লোৱা তুমি ন, কিন্তু কাপোৰযোৰতো পাতৰ দিয়া ন, কিমান মানুহে মানে বি বিশ্বাস, বিশ্বাসটোৱেটো মেইন বস্তু ন ব্যৱসায় এটা ত' সেই মানুহ সেই, সেই তোমাৰ মানে যিকিটা তোমাৰ এ কাষ্টমাৰ আহিব। ত' তোমাক তো কিমান ভৰষা কৰি পিনে আহিব ন তোমাৰ তাতে কাপোৰ ল'ব বুলি।
মান কি কিমান কষ্টৰ পৰিছা ন অ' এয এযোৰ ধৰা প্ৰকৃত পাট মাহুৰ ক পাট মুগাৰ কাপোৰ পিন্ধিব কাৰণো মন নাযায় ন। বিয়াখনতে বা অনুষ্ঠানততে।
উম, হয় দিয়া আৰু এতিয়া চাবা তোমাৰ মানে আজিকালি যিমান বিভিন্ন ধৰণৰ সুটাৰ কাপোৰ ওলাইছে। সেই কাপোৰ বিলাক চালে তুমি মানে বাহিৰা মানুহ কব নোৱাৰে যে সেইটো কোনটো পাঠ হয় কোনটো কুটা কোনটো অৰিজিন হয় কোনটো ন কলি হয় কিন্তু আমি যিখিনি শুৱালকুছিৰ মানুহ সেইখিনিহে আমি ধৰিব পাৰিম। এতিয়া সেনেকুৱা জুৰি মানে বিকল্প ওলাইছে ন। ত' মানুহে ইমান দামেৰে এইযোৰ পাটৰ কাপোৰ কিয় কিনিব যিযোৰ মানে তোমাৰ পৰম্পৰাগত যিযোৰ সাজ বগা সাজযোৰ। ত সেইযোৰ কিনিব ন মানুহে সেইযোৰ কিনিব। যিটো আমাৰ মানে তোমাৰ এ এইটো মানে বগা সাজযোৰ আমাক অসমীয়া পৰম্পৰা হয় এইটো ন লাগিবই ন। ত' সেইযোৰ সেইযোৰ কাপোৰ কিনিব বাকী যিখিনি বাকী থকা কাপোৰ আছে।
উম, সেই অ' মানে এইবোৰৰ কাৰনেই চাগে ব্যৱসায়টো বহুত মানে তললৈ গৈছে ন।
হয় ইমানখিনি মূল্য়ত ইমান খিনি পইচা দি পিনে ই মানে কিয় এটা মানে পাটৰ কাপোৰ য'ত তোমাৰ দহ হাজাৰ টকা দিলে যদি তুমি দহ জোৰাই পাই যোৱা সেনেকুৱা। তুমি কিয় দহ হাজাৰ টকাৰে মানুহ এটাই জোৰাই ল'ব।
অ' সেইটোয়ে, সেইটোয়ে আজিকালি ইমান মানুহে বোলে সোনকালে ধৰিবও নোৱাৰে মানে এইটো পাটৰ হয় ন।
নোৱাৰে, নোৱাৰে কিন্তু আজিকালি এটা ভাল হৈছে আমাৰ কি ভাল হৈছে শুৱালকুছিৰ কাপোৰ মানে চিনাক্তকৰণ কৰা এটা মানে তোমাৰ সেই আছে লেবৰটৰী আছে সেই লেবৰটৰীটোত যদি তুমি যোৱা। ত তোমাক মানে সেই কাপোৰটো মানে সেই কৰাই দিব পৰীক্ষা, পৰীক্ষা কৰাই দিব।
যে এইযোৰ অ' মানে আচল পাতৰ কাপোৰ আৰু তেনেকুৱা নেকি?
অ' হয়, হয়, হয়, হয়, হয়, হয়, সেইটো মানে ষ্টাম্প মাৰি অ' বহুত ভাল কৰিছে মানে, এইটো হয়, হয় এইটো মানে শুৱালকুচি কাপোৰ বুলি মানে এতিয়া সকলোৱে মানে গম পায় যে মানে আমাৰ এইটো নম্বৰ এটা থাকে। এটা হ'ল ট্ৰেডমাৰ্ক এটা থাকে, ফুলকুচি যিটো আমাৰ এটা নম্বৰ থাকে, সেইটো নম্বৰ থাকে। মানে পৰীক্ষা যি কৰিলে মানে যে এইটো মানে এটা প্ৰমাণ ক্ষেত্ৰ আৰু যে এইটো সহজকে যে অৰিজিন মানে ফুলকুচিটো হয় পাতৰ কাপোৰ হয়।
হয়, হয় ভালেই কৰিছোঁ দিয়া বাৰু, মই বাৰু পাতৰ কাপোৰ ল'লে মইও হেনেকুৱাই পাম ন মই, মই মানে
অ' পাবা, পাবা তুমিতো এতিয়াতো আৰু তুমি মোৰ লগত ভালদৰে বান্ধৱী হৈ গৈছো ন আমি এতিয়া আলহী নিচিনা হৈ গৈছো গতিকে তোমাক যদি কেতিয়াবা মানে ভৱিষ্যত তোমাক পাতৰ কাপোৰ তুমি বিচৰা তেতিয়াহ'লে তুমি মোক তুমি কিন্তু একদম মানে খংকুস নকৰিবা দে, মোক কিন্তু ফোন কৰিবা কিন্তু দেই। মোৰ পৰা এই ল'ব লাগিব তুমি, তুমি একো চিন্তা কৰিব নালাগে।
তুমি আৰু দাম-দৰবোৰ অলপ লিমিটত ভাবে ল'বা আৰু মানে।
একদম তুমি সেইবোৰ মানে মই মই তোমাক মই কৈছোঁ ন'। মোৰ ঘৰত তুমি একদম মানে সুলভ মূল্যত তুমি কাপোৰ পাবা। যিটো তুমি গোটেই শুৱালকুছিত ফুৰি গোটেই শুৱালকুছিখনত ঘুৰিলেও তুমি মানে সেইটো সেইটো দামত তুমি নোপোৱা, মই তোমাক এইটো মানে গেৰাণ্টি দি ক'ব পাৰোঁ।
হয় হয় মানে যেতিয়া আৰু উম্ শুৱালকুছি কাপোৰ এযোৰ পিন্ধি মানে হয়।
উম।
হয় দিয়া। মানে মোৰো মানে বিয়া আহি আছে ৰ'বা, এটা বান্ধৱীৰ তেতিয়া আৰু লাগিব আৰু মই মানে তোমাক যোগা যোগ কৰিম আৰু। হ'ব দিয়া, ল'ম বাৰু। তোমাৰ তাত মানে মুগাৰ কাপোৰো আছে নেকি?
অঁ, তোমাক মানে শুৱালকুছ কি বুলি ক'লে আৰু তুমি মানে এইটো প্ৰশ্ন কৰিব নালাগে আৰু তোমাৰ মুগাৰ আছে নে বুলি, বুজিছা! মানে সেইটো তুমি পাই যাবা, সেইটো মানে একো চিন্তা কৰিব নালাগে তুমি।
এ হয় হয় হয়, ঠিকে আছে বাৰু, ভালেই লাগিল বাৰু। আৰু তোমালোকে সব মানে মানে কাপোৰ যোৰ মানে সব মানে তৈয়াৰ কৰিয়ে দিয়া নে মানে এ মানে অৰ্ডাৰ মানে কিবা দিলে এনেকে বনাই দিব পাৰিবা নে? মোৰ পছন্দ মতে যদি মই
অঁ তুমি যদি তুমি আ মই তুমি আমাক এটা তোমাৰ এটা যিটো মানে তোমাৰ ডিজাইন থাকে ন, এটা কাপোৰৰ যিবোৰ তোমাৰ ডিজাইন কৰা থাকে। ত সেইবোৰ তুমি তোমাক যেনেকুৱা লাগে তুমি মোক এটা ফটো এটা পঠ ঠাই দিবা।
অঁ।
তা সেই মতে তোমাক মই সেইটো সেইটো মতে সেইটো ডিজাইন মই টাইপ কাটি মানে মই সেনেকে তোমাক যেনেকুৱা লাগে মই সেনেকুৱাই বনাই দিব পাৰিম। তাৰে বিনিময়ত তুমি মোক তাৰে মূল্যটো দিব লাগিব আৰু উচিত মূল্য।
অঁ দিম দিম বাৰু, মূল মূল্যটোতো দিমেই বাৰু।
আৰু অঁহ। তুমি বাৰু একো চিন্তা কৰিব তুমি মানে একো চিন্তা কৰিবই নালাগে যে এবাৰ তুমি এনেকৈ ভাবিব নালাগে যে এইটো সঁচা মানে পাতৰ কাপোৰ হয় নে নহয়, তুমি মানে এক একো নাভাবিবাই আৰু, চকু মুদি তুমি ল'বা। চকু মুজি পিন্ধিবা কাপোৰযোৰ মানে একদম।
হয় আৰু আৰু মানে
তুমি মানে ইমান মানে মানে কোৱা বাপৰে! কথাটোত কৈ দেখোন মানেই বেছি থাকে ঔ। ভাল নালাগে শুনিবলে বুইছা!
অঁ মানে আহি যায় আৰু মানে আৰু আহি তাহে আৰু।
অঁ হয় দিয়া আৰু কোৱা ন মানুহৰৰ অভ্যাস আৰু সলনি কৰিব নোৱাৰি দিয়াচোন।
অঁ মানে এটা কথা সুধিব ওলাইছিলো মানে যে তুমি সামাজিক মাধ্যমতো মানে কাপোৰবোৰ দেখুওৱা নে মানে এইবোৰ কাপোৰৰ
অঁ দেখাও দেখাও তোমাৰটো আজিকালি
সামাজিক মাধ্যমত কাপোৰবোৰ প্ৰচাৰ কৰা নে তুমি?
কৰো কৰো সামাজিক মাধ্যমত যিটো ইনষ্টাগ্ৰাম বুলি আছে ন এটা এপ আছে। সেই ইনষ্টাগ্ৰাম এপটোত মানে মোৰ এ টা মানে যিটো খালৰ মানে মোৰ এটা ফেক্টৰীটোৰ মানে নাম এটা এটা আছে ন সেই নামটোৰে মই মানে এটা ইনষ্টাক ত মই এটা পেজ খুলিছো, সেই পেজটো মানে তুমি
অ ঠিক আছে মই জান নামটো আপোনাক হোৱাটছএপৰ যোগেৰে মই পঠিয়াই দিম সেইটো বুজিছা। মানে চিন্তা কৰিব নালাগে তুমি মানে যাচ
বাৰু গম পাই, এতিয়া মই মানে সামাজিক মাধ্যমত মানে আপোনাৰ আলোকচিত্ৰ বোৰ চাই মই মানে ক'ব পাৰিম আৰু মোক মানে এনেকুৱা এনেকুৱা লাগিব মানে। আৰু সেইটো সেইটোও নহয় মই মানে এ নিজেও মানে কিবা বেলেগ দিলে নিজেও তুমি বনাই দিব পাৰিবা তেনেকুৱা
নিশ্চয় নিশ্চয় তুমি যেনেকুৱা বিচাৰা যেনেকুৱা বিচাৰা।
হয় হয়
অ অ তোমাৰ বাচ্ছাটোৱে তুমি বাচ্ছ য়ে কথা কৈ আছা নেকি অ পোৱালিটোৱে।
অ পোৱালিক পেনি অ মানে কি কৈ আছে আৰু মানে।
অ বাকী আৰু কোৱা তুমি আমাৰ কিন্তু বাৰ্তালাপ সমূহ ভালে লাগে দিয়া ন, তোমাৰ লগত কথা পাতি মোক খুব লাগে দিয়া।
অ ভালেই মোৰো মোৰো মানে একেই লাগে বাৰু, বাকী আপোনাৰ মানে কিবা ফুৰিব যোৱা মানে কিবা কৰিছা নেকি আলোচনা স্বামীৰ সৈতে?
স্বামী?
অ অ।
নাই নাই মোৰতো কোনো স্বামী নাই তুমি কি কথা কোৱা অ, বিয়াই নাই অ।
অ তুমি বিয়া হোৱা নাই নেকি?
নাই হোৱা, নাই হোৱা। মই মানে, মই মানে তোমাৰ বিয়া হ'ম বুলি ভবাই নোৱাৰ বা মই এতিয়া মানে নে মানে অহা মাহত মোৰ মানে এটা ভাল এটা চাকৰিও হ'ব মানে বুজিছা? ত' সেই চাকৰিটো যদিও উম সেই অ একদম একদম, তুমি চিন্তা কৰিব নালাগে ডাঙৰ মানে এটা বনভোজ দিম মই সকলোকে। এই মানে অহা মাহত মোৰ চাকৰিটো যদি মোৰ হৈয়ে যায় ন তেতিয়াহ'লে মই আৰু এইবোৰ বিয়া হোৱাৰ কথা মাথা নামাৰো আৰু বুজিছা? এইবোৰ আৰু বিয়া
য়া